হেল্ল'! হেল্ল'! অ' শুনিছা নে? হেল্ল'! অ' শুনিছা নে?
অ' অঁ শুনিছো, কোৱা।
কি কৰি আছা?
বহি আছো, তুমি? বহি আছে।
মই অ' বহি বহি কাম কৰি আছোঁ।
কি?
বহি বহি কাম কৰি আছো। খালানে?
উম অ' খালো।
উম।
অকে। কোৱা?
অ' কোৱা?
কিহে খালা ভাত?
নাই, খাম দেৰি আছে।
পিছে খবৰ পাতি ভাল?
অ ভাল তোমাৰ?
ভাল ভাল মোৰো ভাল।
অ', ঐ এক্সাম কেতিয়া হব?
কিহৰ?
এয়া জিজ্ঞাদৰ, হা?
জি দি?
জি দি আৰু আৰু কিবা কিবি আছে যে?
জি ডিটো তোমাৰ দিলে নহ'ব।
আৰু জি দি আৰু কি কি আছে, যোনটো মই দিব পাৰিম?
জি ডি আছে, চি এইচ এচ এল আছে, চি জি এল আছে।
অ।
জি ডিটো তোমাৰ তুমি দিব পাৰিবা, কিয় নোৱাৰিবা কোৱাচোন? তোমাৰ যে হম' হম'।
চি এচ কি?
পি এইচ নহয়, মই কৈ আছো জি ডি টু যে।
অ।
তুমি দিব পাৰিলা হয়, কিন্তু তোমাৰ ভৰিত যে প্ৰব্লেমটো আছে নকনি যে আছে।
অ'অ' অ'।
সেইটো কাৰণে তুমি নোৱাৰিবা।
অ' আৰু?
আৰু চি এইচ এছ এল যোনটো। টুৱেলভ পাছ লাগে, তুমিতো টুৱেলভ অ' টুৱেলভ পাছতো তুমি আছাই।
অ'।
ত' তুমি সেইটোও দিব পাৰিবা।
আৰু?
আৰু চি জি এলটো তোমাৰ গ্ৰেজুৱেচন লাগে।
অ'।
ত' এটাই অপশচন আছে, চি এইচ এছ এল টো।
অ' আৰু?
আৰু তো বৰ্তমান মই অ' খুৰীয়ে।
অ'।
খুৰীয়ে তোমাৰ আছাম পুলিচ দিছে।
উম'।
খুৰীৰটো চব ঠিক আছে, নখনি-মখনি নাই ন, মোৰ মোৰো নকনি আছে। তোমাৰো নকনি আছে।
অ,
ত, নহ'ব আমাৰ।
উম,
নকনি ঠিক কৰিব পাৰি, কিন্তু মানে কষ্ট হয় বহুত। এক্সাৰচাইজ কেইটা, অকণ টান আছে। টান নহয় ইজিয়ে কিন্তু টাইম লাগে, নখনি ঠিক হ'ব সাত আঠ মাহ লাগি যায় এক এক্সাৰচাইজ কৰিলে ভালকে।
অ,
ত, মই, চি, এইচ, এছ, এলটো দিম হা, হা,
খুৰীয়ে কেতিয়াই দিলে?
এতিয়ালৈকে দিয়া নাই, দিব।
অ, আহিলে কবাচোন, মই এইটোকে দিম ভাবি আছো।
চি, এইচ, এছ, এলটো তোমাৰ জুনত আহিব, কিন্তু কেতিয়া আহিব সেইটো গম নাপাওঁ।
আৰু হ'ল আছাম পুলিচ।
আছাম পুলিচ হৈ গ'ল।
অ,
ফৰ্ম ফিলআপ, ফৰ্ম ফিলআপ, হৈ গ'ল আছাম পুলিচ দি কি কৰিবা, তোমাৰতো নকৰি আছে, নহ'ব না।
ঠিক কৰিব পাৰি। দূৰত মানে।
মানে, বেকগ্ৰাউণ্ড মউজিক, আহি আছিলে ছাউণ্ড আহি আছে।
অ, বে, হাল্লা আহি আছে।
উম,
হ'ব, হ'ব, চুপ হৈ যাব অকণমান পিছতে।
উম,
উ, নখ খিনিটো তোমাৰ বেছি আছে যে, মোৰতো কম হ'লেও তোমাৰটো বেছি যে।
অ, সেইটোও হয়।
বেছি হৈ গ'লে আকৌ টান হয়, ঠিক কৰাটো তোমাৰ ডাইৰেক্ট। হাদ্দীত, হাদ্দীত, মানে বেছি অকন বেন্ড আছে হাদ্দীতো।
উম, উম,
এইটো নখ খিনি ঠিক কৰিব, অকন বেছিয়ে টাইম লাগিব।
উম, কোৱা, পিছে কোৱা।
কোৱা, ৰাতিপুৱা কি খাইছিলা?
মই ৰাতিপুৱা ৰাতিপুৱা ভাত খালো, আচ্ছা
অ, ভাত কি দি খাই আহিছিলা?
মই ভাত তোমাৰ, জিকাৰ চব্জি। জিকা পোস্ত বনাইছিলে।
অহ।
তাৰপিছত আৰু দা এই পটল ভাজি। তাৰপিছত সেইটোৱে খালো আৰু তুমি?
মই খাইছো পনিৰ দি আৰু পনিৰ আৰু উম পটল ভাজি আৰু তোমাৰ হেৰি ভেন্দি ভাজি।
হেৰি মুচ কাপোৰ পিন্ধ। কোৱা?
অ
তোমাৰতো কি একজাম কেতিয়া হ'ব গম পোৱা, আ একজাম ছৰী এডমিশন কে কে ত এডিমশন কেতিয়া হ'ব গম পোৱা?
আত কে কে ত পইচা লাগিব বহুত।
অ পইচাটো লাগিবই ধৰি লোৱা না আঠ হাজাৰ মান লাগিব।
অহ।
মোৰোতো সাত হাজাৰ দি মই এডমিশন কৰিছো। কিমান?
চৈধ্য।
চৈধ্য?
উম।
কে এতিয়া কি ভাবিছা তেতিয়া হ'লে?
মই ভাবা নাই একো এতিয়া কি হয় বা মাক কৈছো। কি কয় লা।
জল্দি ভাবা বেছি টাইম নাই নহয় তেজপুৰ আ কলেজেত স্পট এডমিশন কেইদিনমান পিছৰ পৰাই হ'ব।
অহ। তেনে হ'লে ভাবি আছো আই টি আই কৰি দিওঁনি। তে কিন্তু আই টি আইত ৰেগুলাৰ ক্লাচ কৰিব লাগিব।
অ আৰু তুমি ফৰ্ম ফিলাপো কৰা নাই নহয় তেজপুৰ কলেজৰ কাৰণে।
নাই।
কি কৰিলা এইটো, চামাৰথৰ তো চামাৰথৰ তটো কাগজটো লাগিব এ স্পৰ্টত এডমিশন কৰিলেও।
অ।
কি যে কৰা। এনে এনে বহি থাকি কি কৰিবা এতিয়া বয়স হৈ আছে।
মেইন কথা মোৰ যে কামৰ পেছাৰ বেছি বাঢ়ি গল। ইয়াৰ পৰা ওলাবই নোৱাৰো। এতিয়া আহিলে যে বহি থাকিব লা
সেইটো কাৰণে কাম কৰা মানুহ অ পঢ়া মানুহ কাম কৰিব নালাগে।
উ উম কে কাম নকৰিলে নহয়।
কি কবা আৰু কণ্ডিশন আছে তেনেকা।
উম।
কোৱা তাৰ পিছত।